হেল্ল'! অঁ ইমান টাইম জগাইছ উঠাব কাৰণে।
মই মাত দি আছোঁ নাই শুনা তই। কি কৰি আছ?
মই এই ভাতকেইটা খাই বাচন কেইটা ধুই আছিলোঁ।
আহ।
তাৰপা এ মাছ আনিছিলে আজি। সেয়া ৰৌ মাছো আনিছিলে তাৰপা ভাঙন মাছ সৰু-সৰু যে।
অ!
সেইটো আনিছিলে তাৰপা তাকে-তাকে কচু, বিলাহী এনেক কে দি পেলাই বনালো আৰু তাকে খালোঁ। তহঁতি কি বনাৱ নাই?
উম হ'ল মই ৰুটিহে খাম এতিয়া ভাত দেৰিকে হ'ল খোৱা। তাৰপিছতে দিনৰ ভাত আছে খাব আৰু। এতিয়া ৰুটিহে বনাই আছোঁ ৰুটিকে খাম।
তাই আহিলে?
অ।
অ।
আহিলে, মোৰ ভাত খোৱা আজি দেৰি হ'ল তিনটামান বাজিলে।
কিয় আকৌ?
এয়া ওচৰৰ মানুহ এজনী বহি থাকিলে সি কথা পাতি পাতি দুইজনীয়ে। ভাত ধোৱাৰ পিছত সেয়া অক মানুহজনী থাকিলেনো কেনেকে খাওঁ ন।
অ খাব মন নাযায় নো?
খাব মন নাযায় দুইজনী বহি কথা পাতি থাকিলোঁ আৰু। হে তিনটা বাজি গ'ল।
অ।
তাপা খাই বৈ লৈ অকমান জীয়াই আকৌ মিটিং আছিলে এই গোটৰ। গোট মিটিঙত গ'লো তাতো শেয়া চাহ তাহ খালো কিবা কিবি খাইলে ভোকে লগা নাই এতিয়া ৰুতি তি এখনহে বনাই থৈ আহিছোঁ।
হ'ব দে তেনেকেই খাব লাগে ভোক নালাগিলে। জবৰদস্তি খাবই নালাগে তেতিয়াই আহ। চৰ্বি তৰবি বাহে।
পেটটো ৰেষ্ট দিবা লাগে অ হেৰি ৰাতি ন বেছি সোমাই থাকিলে পেট ত ইঞ্জিনেই কিমান কাম
কিমান কাম দিব সেইটো কাৰণে ঠিকে আছে পাটলা ৰুটিটো খাই দিবি ভোক লাগিলে খাবি আৰু দেৰিকে অকণ
অ উম তাকে বনাই থবলে বোলো ফোন এটা তোক হেৰি কৰিছে ফোন কৰিছো তাই খাব ভাত আছে দুপৰীয়া বনোৱা দুপৰীয়া সেই ভাঙন মাছ ৰাখিছিলো মই কণী থাকাকে ডাঙৰ ডাঙৰ ধুনীয়া পেটলা পেটলা ভাঙন দিছিলে সেই এই বেপাৰীটোৱে সি আকৌ কণী থাকা মাছ পালে লৈ আহে মোৰলৈ মই ভাল পাওঁ যে খাই তাৰপিছতে সেই তাকে বনাই থৈছিলোঁ আৰু আঞ্জা আছে তাইলৈ
অ কিহেদি বনালি
এই দালি খটি পেলাই মগু দালি দি অকমান নেমু চেপ পি দিছোঁ আৰু
আহ তেনেকে ভাল লাগে আকৌ নেমু দিলে ভাঙন মাছ কেইটা টেঙা দিলেই ভাল লাগে
অ তাকে সেয় সে দালিকে মানে মৌ খাম ৰুটিৰ লগতে
অ অ অ
আৰু বেলেগ ভাজি চাজি বনোৱা নাই আচাৰ লম আৰু এখন ৰুতিয়া ন
সি নমাজ যাব তেনেকে অ, ভালে কৰিছ দে।
উম।
ময়ো তেনেকেই কও উম, দুপৰীয়া থাকিলে তেনেকেই খাই দিওঁ।
অ, তেনেকেই খাবা লাগে আজি সকাম ছিলে ঘৰত ন'গলি।
অ, নাই নাই বাৰ্থডেত গ'লো ইয়াত।
অ'।
ঘৰত মানে এইয়া নামঘৰত আছিলে সকাম ন?
অ, বছৰেকীয়া সকাম আছিলে।
অ, নাই মাতাও নাই নগ'লো।
অ, মই ভাবিছো গ'লি নেকি বোলো তালকে।
নাই নাই নাই কোৱা নাই নহয় হেন্দি কচ জানো ক'ত এখন নাম আছে সেইটোৱে নাজানো দেওবাৰে নাম এখন আছে বুলি শুনি আছো আৰু। উম। তাৰপা সেয়া নগলো এয়া বাৰ্থডেত খাব গ'লো আৰু তাতে খাই বৈ আহিলো।
উম, দুপৰীয়া তাতে খালি আৰু ভাত,
অ, দুপৰীয়া তাতে খালোগৈ।
অ, গোটেই কেইটা গৈচ'?
আমি দুজনীয়ে গৈছোঁ।
অ, ক্য়া?
এই মিস্ত্ৰী এটা আহাৰ কথা আছিলে মানে সেই লগ কৰিবলৈও আহিব আহিব ব বুলি সেই উম, কথা পতা কথা আছে মিস্তি এটা। তাৰ লগত তাৰপা আকৌ বিচনা খন এয়া উম, এ পূজাত টেবুল এখন আনি বনাই সেইখনো কিবা এটা কালি দিলেহি টেবুলখন কিবা এটা লগাব আছে। ছে মানে সেইটো লগাব আহিম বুলিও সিহতি ক'লে গোটেই কেইটা গ'লে গৈ আকৌ আহি যে, মানুহকেইটা আকৌ সেইকাৰণে এটা থাকিব লাগিব যে তাই আকৌ থাকিব ভয় কৰিব হয়।
উম, অ, তাইক অকলে থৈ যাব তাৰ মা মানুহ আহিলে ন' সেইডোখৰত কোনো নাইকিয়া কেনেকে থৈ যাবি গৈ।
অ, সেইকাৰণে তাইকে তাই আকৌ মই থাকিলেও আকৌ মতা মানুহ আহিব হয়। সেইবিলাক কি বুজিয়ে নাপাম কি আলোচনা কৰিবা মাতিছে। সেইকাৰণে আমি মাইকী মানুহ দুজনীয়ে গ'লোগৈ আৰু।
অ, ভালে কৰিলি।
অ, অ।
সেয়া সেইডোখ জেগাত আকৌ মতা মানুহ অকলে থাকিলে মাইকীৰ মানুহ বেয়া লাগে ন?
বেয়া লাগে আকৌ মানুহ নাই আকৌ ওচৰে পাজৰে কোনো মাইকী মানুহ সেইখিনিত।
অ, আমাৰ এইখিনিত ধৰি লওক কিবা এটা হ'লে বোলে মতা মানুহজন আহিছে এজনী মানুহ মাতি লৈ আহো আহচোন তই। অকমান আহ কিবা এটা কাম কৰো বুলি তেনেকে আৰু মাতিলৈ আহো যে।
অ'।
দুইজনী থাকো আৰু ভাল হয় তেনেকে।
অ, ইয়াত আকৌ তেনেকুৱা নাই যে কোনো ওচৰে-পাজৰে দিগদাৰ সেইটো এটা।
দিগদা।
উম' ঘৰ বনাইছে মানুহে ওচৰে পাজৰে এতিয়া- অকণ দূৰ হয়, চিনাকি হোৱা নাই ইমান।
অঁঅ ঘ বনালেও এতিয়া ধৰিলক- তেনেকুৱা জেগাত পতককে ইটো সিটো নাহে। আমাৰ ঘৰ নিচি- চিনা হয়।
অঁ আমাৰ তাত ভাল আকৌ আমাৰে সেয়াত, ইয়াত আকৌ কোনে কাৰো ঘৰত নাযায় কোনো। মাতিবই নিবিচাৰে ভালকে মানুহ বিলাকে। এতিয়া নতুনকে হে আহিছে হে তেনেকুৱা মানে আৰু।
অঅ এ তেনেকুৱাই আজিকালি মানুহ বিলাক ইঘৰে সিঘৰে নে- যায়ও আৰু মাতিবও নিবিচাৰে।
মাতিবও নিবিচাৰে। মইহে- এদিন দুদিন এনেকে দেখিয়ে মানুহ এজনীয়ে গৰু এয়াল দিব আহিছিলে। তাপা- গৰুজনীয়ে শিঙত তেজ ওলাই আছে মই ভাত কেইটামান আকৌ ৰৈছো দিওঁগে বোলে গৰুজনী। এয়া ৰইছে ভাতকেইটা দিব গৈছো- চো ৱা গৰুজনী একে শিঙটো গোটেইটো ৰঙা হৈ আছে। তাপা আকৌ- কোনো নিজৰ জাল কোনো মানুহ নাই কা গৰু কি কথা কাক ক'ম বোলো? এনেকে ইফালে সিফালে চাওঁতেই সৰু ল'ৰা এটাই ছোৱালী এজনীয়ে আহি আছিলে। তা মই কলো বোলো হেৰি এই গৰুহাল কা গৰুজনী কাৰ বোলো চিনি পোৱা নে? কছ সিহঁতে কৈছে নাপাওঁ বুলি কলে প্ৰথমে, তাপা আকৌ ছোৱালীজনীয়ে ডাঙৰ অকমান তাই ক'লে এই- সিহঁত মানুহ এঘৰ, মই বোলো কোৱা গে চোন বোলো এয়া শিঙত শিং তেজ ওলাই আছে। তাপা সিহঁতি কলে কৈ অঁ কবাত- বাঘ খালে বোলে অঁ অঁ। অঁ তাপা মাতিব দিলো আহিলে আহি পেলাই মানুহজনীয়ে শাহুৱেক মানুহজনী আহিছে প্ৰথমে। মোক কৈছে হালধি অকমান দিয়কচোন, তাপা দিলো সানি কৰি দিলে। কৌ নাৰিকল তেল অকণ নি দিলো। তে সেই মুচিবৰ কাৰণে টিচু পেপাৰ নি দিলো সেইবিলাক কৰিলে আৰু সেই তেতিয়াই- মানুহজনীৰ লগত বহুত টাইম কথা পাতিলো আৰু সেইদিনাখন। হে ভাল লাগিলে কথা পাতি তাপা আকৌ হেৰি এ- মই বোলো আহিবা চোন বোলো আমাৰ ঘৰত তেনেকে ক'লো মই অকলেহে থাকো। এ কি বোলে হেৰি সেই ধনী মানুহৰ ঘৰত বোলে আহিব বেয়া লাগ- গে বাইদেউও এনেকে এনেকে ক'লে, মোৰত বোলো কে আঁহ তাপা- কি বোলো আমি ধনী বোলো আমি বোলো ঘৰটো এতিয়াহে বনাইছো আগতে নাছিল নহয় আমাও বোলো ঘৰ এনেকুৱা- ঘটো বনালে ধনী নহয় নহয়, বুজাই দিলো ধুনীয়াকে বহুত টাইম কথাও‌ঁ পাতিলো। কৈছে হয় দিয়ক, আপোনাৰ লগত কথা পাতি ভাল লাগিল হেন তেন এনেকে এনেকে কৈ গৈছ- ছে, মই বোলো আহিবা কেতিয়াবা অ বুলি কলে তাৰপা- উম' গৰু দিব আহে এতিয়া আকৌ নামাতেও ভালকে তাৰমানে কি বুলি ভাবে- ধনী মানুহ বুলিহে ভাবে নে কি ভাবে মানে আফচোচ কৰে নে কিয়ে নে?
তেনেকুৱাই অকমান হেৰি ঘৰতো ভাল দেখ- খিলে ধনী বুলি মাতিবই নিবিচাৰে। কবান- নহয়, কিছুমান মানুহ আছে যে তেনেকুৱা হয়। ধনী হ'লে হেৰি- কয়ে যে-
অঁ অঁ।
সেইকাৰণে।
তাপা মই বোলো হে কিয় বা নামাতে কিবা কথা বোলো? ভাবি থাকো আও এদিন পাতিলে কথা এদিন এই খমুশা সমুশি হোৱাওঁ নাই যেনিবা ইমান।
অ সিহঁতে আঁতৰত থাকে অলপমান।
এই গৰু দিব পথাৰখনত আহে।
অ, অ, অ, অ, এই ওচ বেলেগত চাগে একে ওচৰৰ নহয়। চাগতে আতৰ অলপমান সেইকাৰণে অঁ একে ওচৰ হোৱা হয় আহিলে হয়। তাই আঁতৰত যেতিয়া কেনেকে আহিব গৈ?
অঁ ত' সেইকাৰণে আহা নাই মানে আঁৰত মানুহ গৰু দিব গৰু কি জনী দিয়া সেইহেতু কাম থাকে গুচি যায়গৈ।
সেই গুচি যায় সিহঁতৰ আকৌ কাম কিমান ন। সেইবিলাক মানুহ সময় নাই নহয় সেইফালে মানুহ বিলাকে ধেৰে কাম কৰে। তিয়হৰ কা তিয়হৰ খেতি কৰে বাঙি খেতিক
অঁ। তাই এতিয়া সেইদিনাখন কৈছে মোক কৈছে মই যে অ কি কয় আৰু? অ, অ, অ। তাই কৈছে মোক হেৰি বুলি ৰাস্তা কাষত ঘৰ সেইফালে ৰাস্তা কাষ পিনেই এই ফালে চিধা পথাৰ পিনে আহে আৰু। আমাৰ যে পিছৰ বিল্ডিংটো বনাই আছে যে চাইডতো কাষতো সেই সেইপিনৰ পিনে দিয়ে আহা যোৱা কৰে সেইটো চাইডৰ দিয়ে।
অ অঁ।
গৰু দিবলৈ সেই সমূহৰ ৰাস্তা সেই সিপিনে ঘৰ বিলাক আৰু মানে। সেইখিনি পিনে। তাৰ পাৰ উম হে তাক কৈছে মই এতিয়া ঘৰ পথাৰত যাওঁ বাইদেউ। তাকে আমি দিনতটো দিনটো চবফালে যাওঁ বোলে কাম কৰো বোলে আৰু এতিয়া মাতি পেলাই আছে মইয়ে হে মাটি ভৰাও গৈ বোলে ঘৰ বনাই আছে যে।
অ আকৌনো বহি পেলাই কথা পাতি থকা ক'ত সুবিধাডাল থাকে ন।
তথাপি সেইদিনাখন এঘণ্টামান দুঘণ্টামান পাতিলে বৌকে নাযায় নাযায় তাই ধুনীয়া হ'ল। শল বল‌ বল বলকে ছোৱালীজনী সৰু বোৱাৰী কথা চথা পাতিব ভাল লাগিল আও। সেই বোলো আহিবা বোলো গৰু দিব আহিলে সেইখিনিতে সোমাবা মই অকলে থাকো বহিম এনেকে। এই বাইদেউ ধনী মানুহ, সেইকাৰণে বেয়া লাগে মই সেই বুলিওঁ ভাবিয়ে চাগৈ‌ নে এই ইহঁতে বোলো মাতিলেও বোলো, কি বোলো সেই যে বোলো এ ঘৰটো বনালেও দিগদাৰ।
এতিয়া বৰ বেলেগ হ'ল।
বেলেগ, বেলেগ একেবাৰে। ঘৰতো বনালেও মানুহ নাহে, হ'ব দে, অ', হ'ব দে।